মই এইটো ফোনত ন ৰিচাৰ্জ ৰিচাৰ্জ
আৰে তোৰ মাৰ দিগদাৰ নহব নেকি?
হ'লেই হওক আৰু নাযায় একো।
আহ! উম! শুই আহিছিলোহে আকৌ টোপনিয়ে লাগে। ঘৰ অ'হ কি কৰি আছিলোঁ।
এই তোৰ মাৰ কথা কৈ থকা নাছিলি, অ কিবা ৰিচাৰ্জৰ কথা কৈ আছিলি। ‌
অ ৰিচাৰ্জতো চাও ৰ, কিমান পৰে, মই ভৰাই দিওঁ।
তাত নাই ন?
উমহম নাই। উম! দুশ টকাৰ আছে।
আছে আঠাইশ দিন নেকি? একমাহ নহয়। বাইশ দিন নে কিমান?
অ' দুই আঠ।
হে? কি কঅ? দুশ টকা দুই আঠ?
দুই আঠ, দিন।
একমাহে চোন। কি, কি চিম হয়? কি, কি চিম হয়?
যিঅ'।
হে? দেখাচোন দেখা, একবাৰ দেখা।
ৰ এক চেকেণ্ড, ৰ। মোৰ ফোনত আছে ৰ।
বাপৰে‌ বা, ময়ো কৰি লব পাৰিম তেতিয়াহ'লে একমাহ। এ একমাহ অকল কলৰ কাৰণে নেকি? এই এক মাহ জে,
ৰ চাও ৰ একবাৰ অহা নাই এইটো অকল এই, এই ৰাম নেটৱৰ্কে বেয়া হৈ গ'ল মোৰ এতিয়া। বাকি ত‌ই কি কৰি আছ এতিয়া? উ
ম‌ইটো তোৰ লগতে কথা পাতি আছো।
তাৰ বাহিৰে
সিহঁতৰ লগত কিবা কথা পাতি আছিলো কিবা। পতৰ এডমিচন, সেইবিলাকৰ ওপৰত কথা পাতি আছো। ইমান বিশেষ কথা নহয় কিবাকিবি আৰু।
কোনো লাগা নাই কল চল যে কিব হ'ব অকল সেয় লাগি আছে।
আৰু এই আঠাইশ দিনৰ দুখৰ এটা আছে। নেট অ সেইটো হ'ব পাৰে এবাৰ ভালকে পঢ়ি চাবি।
পঢ়ানে ক'ত লিখা- চ অহা নাই চোন ইমান দিগদাৰ হৈ আছে। গোল্লাই প পাই আছো তেতিয়াৰ পৰা মানে, হে সাত সাত তৰ কিবা আছে, পাঁচদিন আহ তিনি জিবি।
অ অকল হেৰি হয় আকৌ ত অকল নেটৰ হয়।
চনী লাইফ বুলি কয় চা নেটকে হ'ব।
এইটে হ'ব।
দিগদাৰ। তই পাহৰি গ'লো ন কেনকে কি কি কয় কলটো চাই আৰু এইটো চাই।
ইমান সহজ, কলটো তাত লিখাই থাকেচোন। প্ৰথমত মায়ে অ ভইচ থাকে,
আহ মনত পৰিছে দে, গম পাইছো গম পাইছো। আহ, তিনিশ পঞ্চাশ নাই ইমানতো দিব নোৱাৰি বাৰু
এ এটা আছে দুশ
আহচনা
তোৰ মাক সদায়তো নালাগে ন?
নাইব কিবা একদিনৰ কাৰণেহে লাগে এতিয়া মান সেইটো কি কয় এ কম্পেটো হে কৰিম মানে নেট নহলে আৰু সেইটো নাহে ন শমি উঠে
সেইটো লাগিব এইটো বুলি কয়
এটা আহিছে
তো তোৰ মাৰ হেৰি আছে এইটো কি বুলি কয় পান কাৰ্ড আছে আছে আছে সেই কাৰ্ড টো আছে শ্লাইজটো খুলি ল ন চালাইছটো ইমান
সেইটো কাৰণে যদি ন নালাগে নেট মই ৱাই ফাই দি কৰি আছো কিন্তু যদি মোবাইলৰ নেট লাগে
সেইটোতো এছ এম এছ লাগিব চাগে অ ল চবতে এচেমেচ এ লাগে আজালি এই অকল এছ মে এছৰ কাৰণে চাই লও হয়
ওৱান নাইনটি এইটৰ এটা আছে এ আছে বাৰু এ এ কি কয় ষোল্ল দিনৰ কাৰণণে দুই আঠ জিিবি
হয় নেকি
দুই জিবি ভইচটো আনলিমিটেড আছে এছ এম এছ এশ
হয় নেকি
আহ তাকে ভাবি আছো কি কৰো ইটো কৰি দিওঁ নেকি
আৰু
খিঙি আহিব আছে জানো হেল্ল'
অ অ কোৱা
এক ন আঠৰ আছে এই ভইচটো আনলিমিটেড
আৰু
আৰু সেই কিমান দিনৰ কাৰণে থাকিব সেইটো পোন্ধৰ দিনৰ কাৰণে থাকিব
এ এটা আছে মই কৈ আছো সেইটোে একদম ৰাইটত গৈ পেলাই ভেলুত যা তাত গৈ পেলাই
হেল্ল'
হেল্ল'
আহ শুনি পাই আছো কি খেলো কলি তই
এনেই ক'লো আৰু হেলো হেলো ক'ব নোৱাৰি নেকি
ননো তাই ইয়াতে ক'ৰবাত চাব দিছ কিবা হেল লিখা আছে এক আঠ ন এক কাঠ ন এক আঠ ন এক আঠটো নাই এক চাৰি ন আছে কিমান সেই কি জীৱ কিমান দূৰ সেইটো ক
অকল অকল দুই জি বি পায় কিন্তু সেইটোৱে মই
দুই জি বি ন উম এক আঠ ন আঠ ন নাই এক ন আহি আছে এক আঠ ন নে
এ হেৰি চাৰ্চ কৰি চাৰ্চ কৰিলে নাপাই নাপাওঁ ত একদম ৰাইট চাইডত যা একদম ৰাইট চাইড গৈ এই ওপৰত যে লিখা থাকে পপুলাৰ প্লেন তাৰপিছত এই কিবা কিবি লিখা থাকে যে
ৰাইট ছাইডত নাই নাই এ ইয়াতো বুজি নাপায় দে নয় মত কম কবি দে বাদ দি ৰ দে বাদ দি অঁ
উম কি বা কৈ আছিলো
আঁহ লিমখনৰ কথা আকৌ
দিন
ফিল্মখনৰ কথা
ক অঁ সেইটো ফিলিম অঁ আমি যে এই চীনটোৰ কথা পাতি আছিলো যে, এটা চীনত যে তোৰ কি বুলি কয়?
মই অঁ, স-কি-কয় মেকুৰীটো এই টেবলেট কেইটা খোৱাৰ কাৰণে হেৰি হৈছিল ন।
উম।
ন এইটো হব।
নি িন টেবেলেত খোৱাৰ কাৰণে হৈছে। সি আৰু তই এইটো-এইটো কৈছিলি নে তই এইটো শুনিছিলি নে? চাউনৰ কিমান ভাল ব্যৱহাৰ কৰিছে তইটো শুনিছিলি নে নাই, তোৰ যে যেতিয়া লাষ্টৰ একদম চিনটো থাকে ন, সি যেতিয়া মানে গৈ পেলাই নিজৰ গুলি মাৰত হয় এটা কয় কি নাই গুলি নামাৰো এইটো খাই দিওঁ। খাই পেলাই নিজৰ আত্মহত্যাটো কৰি দিওঁ হাঁ। তেতিয়া যেতিয়া শি কৰিব যায় তেতিয়া চাবিচোন সি যেতিয়া খাই তাৰিছত উলিয়াব লৈছিল নহয় বমি কৰি পেলাই সেইটো তেতিয়া তে কিবা এটা এইটো হৈ যায়।
অঁ পিছপিনিৰ এই চ-কি কয় শব্দ এটা আহে পিছপিন দি যোনটো এই ক্ৰেিং চাতে আছে অঁ', অঁ', অঁ', গম পাইছো তটো সেই উইচটো হে কৰিছে দে অ।
কি অলপ লাহেকে আহিছিল কৈছিল। কি এ ই মোৰ প্ৰেমত পাগল হৈ যাওঁক, তেনেকুৱা মানে এইটো কৈ দিছিল যাই শুনা নাছিলি?
অঁঔ, আচ্ছা। অঁ', অঁ', সেইকাৰণেতো গৈছিলে।
অ সেই কাৰণে সি গৈছিল, আৰু সি সেইকাৰণে গৈছিল কাৰণে মৰি থাকিল কবলৈ গ'লে। সি যি নগললেহেঁতেন সি বমি কৰি উলিয়াই দিলে হেঁতেন। হয়নে, নহয়?
বুজিছো তাক কি হয়। পতককে কি হৈ গ'ল মই ভাবিলো কি তাই যোনটো সি কৈছিলে কি, কি কয় যোনটো কৰিবলৈ গৈছিলে, সেইটো কৰি দিলে নেকি নাই নহল চো কিবা বেলেগে হৈ গ'ল।
অ, সি তাই- সি যেনেকুৱা তাক মানুহটোক দেখাইছে, তাৰ যোনটো পাৰ্চনেলিটি আছে হা, তাৰ যোনটো পাৰ্চনেলিটি আছে মানে তাৰ যোনটো ব্যৱহাৰ পাতি আছে, সি এনেকুৱা মানুহে নহয় যোনে মানে ইমান সি ঠিক ভাল নহয় মানে তেন এইক বছাব জাতে সি নিজ নিজকে বলিদান কৰিব।
উম, উম
বুজিছ
উম গম পাইছো সেইকাৰণেটো কৰিব পাৰা নাই
সেইকাৰণে সি নিজক মাৰিব নোৱাৰিলে
উম সেইটোয়ে কৈছো মাৰিব নোৱাৰিলে নিজকে
তাৰপিছত কিন্তু এ এ মানে যোন অ এ ই ভাল লাগিল কিন্তু দেই ক'বলৈ গলে মানে যোনটো সকলো হেৰি আছে ন মানে ভাল
উম সেইটোৱে চব ভাল নাটক কৰিছে। অভিনয় অভি অভিনয়েত্ৰী আৰু এটা যে সেই আছে ছিলে তাইক মাৰাৰ পিছত ঘৰত আনি কেনে যে গোটেই কা হেৰি কৰি কেনে এনেকা উ- পত থৈ দিছিলে চিয়াৰদত মা--প্ৰি অ- বহুত মই ভাবিলো যে ইটো পতক কি কি হৈ গল
মইতো মোৰতো হেৰি আছে ন অভ্যাস আছে এইবিলাক চোৱাৰ মোৰ
গম পাইছো কিন্তু সেইটো বহু মানে যোনবিলাক নাচাই নৰ্মেলি চাই সেইটো বহুত ডিষ্টাৰ্বিং আছিল।
উমি এইবিলাক নাচায় সেইকাৰণেটো সেইটো এ মানে যিত থাকে ন এৰ দি থয় মানে।
অ সে দে হ'ব দে।
অ দে
আহ